হেল্ল'।
হেল্ল' অ', শুনিছা।
অ', ৰবা তোমাৰ মাতটো অহা নাই হেল্ল'।
তোমাৰো মাতটো অহা নাই চাউণ্ডটো কমকে আহিছে। অ', শুনি আছোঁ শুনি আছোঁ কোৱা।
অ', অ', এ তোমাক এটা কথা সুধিম বুলি ভাবিছিলোঁ।
কি কোৱা।
এই আমাৰ যে কলেজৰ পৰা যে ফিল্ড ট্ৰিপলৈ লৈ গৈছিলে
হয়।
তুমি গৈছিলা নে নাই?
নাই মই যোৱা নহ'ল।
কিয়?
এ মানে মোৰ কেনেকুৱা হ'ল তাৰে সিহঁত ফিজটোৰ লগত মই সে নিমিলে বাজেটটো নিমিলিলে। সিহঁতৰ ফিজটো বেছি আছিলে মোৰ ঘৰৰ ওচৰতে আছিলে ঠাইখিনি।
হয় নেকি কি কলে ত' মানে অ', তুমি তুমি কৈছিলা নে নাই ছাৰক যে ছাৰ ময়ো যাম কৈছিলে নে নাই?
এ ন নকলো তেনেকে কেনেকে কম এতিয়া তোমাৰ ঘৰৰ ওচৰত তোমাৰ এই বৰ বেছি তোমাৰ দহ মিনিটৰ ৰাস্তা তাত তোমাৰ ইহঁতে আ আঠশ টকা খুজিছে কেনেকে
হয়, হয়, হয় তোমাৰ ঠাইতো কি? ঠাইখন ঠাইতো কি কোন ঠাই আছিল নামটো কি আছিল?
সথেবাৰী আছিলে সথেবাৰী।
সৰ্থেবাৰী আচ্ছা তোমালোকৰ পৰা কিমান মান দূৰ হয়?
অলপ দূৰ আৰু তোমাৰ মোৰ আন্দাজ একে ক'ৰবাত তোমাৰ দহ মিনিটৰ ৰাস্তা।
তাৰপিছত অ', তুমি যোৱা নহ'ল।
নাই মই যোৱা নহ'ল, তুমি গ'লা নাই নাই পিছত?
নাই অ', তাৰ তাৰ বাবে বেলেগ কিবা কাম দিছিলে নে? নে একো নকৰিলে হয় মানে কিবা দিছিলে নেকি আৰু বেলেগ ৰিপৰ্ট বনাব দিছিলে বুলি শুনিছো?
অ', অ' দিছিলে ৰিপৰ্ট এখন বনাব দিছিলে তাৰ। কোনো বাই যদিহতে মানে অ' মইতো নগলো ন, মই বনোৱা নহয় কিন্তু তাৰ সলনি আমাক হেৰি দিছিলে এাচানমেন্ দিছিলে কৰিব। এক্সট্ৰা এছাইনমেণ্ট দিছিলে।
এচাইনমেণ্ট লিখিছিলা হয়, মইয়ো শুনিছি টো যে ৰিপৰ্ট বনাব দিছিলে যিসকলে যোৱা নাই মইয়ো ৰিপৰ্ট, মই ছাৰক সুধছিলো বোলে ছাৰ কি কৰিব লাগিব, ছাৰে কৈ
নাই নাই যিসকলে গৈছে সিহঁতকে ৰিপৰ্ট বনাব দিছে। নাই নাই লাগে নাই লাগে যিসকলে কৈছে সিহঁতক দিছে আৰু যিসকলে যোৱা নাই সিহঁতক এচাইনমেন্ট দিছিলে এক্সট্ৰাকে।
হয়, হয় আৰু কিমান টকা লৈছিলে বুলি কৈছিলা?
আঠশ।
আঠশ টকা, আঠশ টকাতটো বেছি হয় ন, কিবা খুৱালে নেকি? কিবা আহ বাকী গাড়ীত অহা যোৱাটোৰ বাহিৰে বেলেগ আৰু কিবা? খোৱা খোৱা পাতিও কৰিছিলে নেকি?
উম। তেনেকেতো নাজানো খুৱাইছিলে চাই কিবা লগৰ জনেও কৈছিলে মোক কিবা
অ' মানে যদি যদিহে আকৌ খোৱা বোৱা কৰা নাই তেতিয়া আঠশ টকাটো বহুত ন?
বহুত হয়, সেইটো হয়।
আৰু গুৱাহাটীৰ পৰা সৰ্থেবাৰী বাৰিলে বেছি দূৰ নহয়। আহ তোমাৰ আহ তোমাৰ এইবোৰ বাছবোৰ থাকে যে, এই বাছবোৰত অহা যোৱা কৰিলে টো অ অহা যোৱা এশ টকা কে লয়, সেই আৰু বৰ বে বৰ বেছিতো টকা হ'ব তিনিশ টকা তাত তাতকৈ বেছিটো নহয় বাকী ইমান বোৰ বহুত বেছি লৈছে। অ' আৰু সেই তোমাৰ হয় হয়। তুমিতো চাৰি নম্বৰ বছৰটো কৰিবা ন?
কৰিম, কৰিম।
অ' তুমি গ'ম পোৱা নেকি কি কি বিষয় আছে?
তেনেকেতো বৰ্তমান একো কৰিলানে নাই মানে ক্লাৰিফিকেশ্যন দিয়া নাই। মি গুৱাহাটী ইউনিভাৰ্চিটি ভাল পঢ়া কিন্তু এনে। তাত এ যিটো বিকমত আছে একাউণ্টেিঞ্চ থাকিবা চগে, একাউণ্টেঞ্চি ৰিৰ্ছাছৰ এখন থাকিব ৰিৰ্ছাছ চবষ্টিটিউট বুলি
বৰ বিশেষ টান হ'ব নেকি?
এতিয়া সেইটো নাজানো নহয় এইটো চিলেবাচটো বৰ্তমান যিটো কিউআৰ কৰি দিয়া।
আৰু ছাৰ ছাৰ সকলে কিবা কৈছে নেকি যে এনেকুৱা হ'ব তেনেকুৱা হ'ব তুমি গ'ম পোৱা নেকি কিবা?
উম তেনেকুৱা নাজানো। তাত কিন্তু এটা কথা জানো যে সেই যিটো ৰ্ফট ইয়েৰ হ'ব, সেইটো দুই ধৰণৰ হ'ব, এটা হ'ব উইথ ৰিচাৰ্জ আৰু এটা হ'ব উইথআউট ৰিচাৰ্জ। যিসকলে, মই উইথ ৰিৰ্চাজ লম বুলি ভাবিছো। তাত তোমাৰ এখন এক্সট্ৰাকে ৰিচাৰ্জ পেপাৰ থাকিব।
আমাৰ এই যোনটো শেষ চেমিষ্টাৰটো গ'ল ন সেইটোৰ ৰিজাল্টটো দিব টাইম হৈছে ন?
উম, হয়।
হয়, হয় সেইটো সেইটো দিয়াৰ পিছতহে চাগে আমাৰ নতুন নামভৰ্তি হব।
হয় সেইটোৱে আগষ্ট মাহত হ'ব, আগষ্ট মাহত যিটো হ'ব।
আগষ্ট মানত হ'ব হয়, হয়। বাকী ভালে আছা?
বাকী ভালে আছোঁ।
ঘৰত ভালে আছে চব?
আছে-আছে-আছে সকলোৱে ভাল। তোমালোকৰ?
ফুৰিব যোৱা প্লেন নাই নেকি?
নাই তেনেকৈ কোনো প্লেন নাই বাৰু, এই গৰমত ক'ত যাবা আৰু।
নাই-নাই, এই গৰমততো সকলোৱে গৈ আছে। কোনোবাই শ্বিলং গৈছে, কোনোবাই মেঘালয় গৈছে, তেনেকে।
তাকে এফালে এ-এইফালে গৰম, এইফালে তোমাৰ এ যিটো বান
আৰু অহ, বানপানী হয়, হয়। এই যোৰাবাটৰ পৰা গুৱাহাটীলৈ ইমান বানপানী পাম।
এ সেইটোৱে।
বাপৰে কিমান মানুহ ফচিছে, ওঠৰ ঘন্টালৈকে ফচিছে বুলি শুনিছোঁ।
উম, তাকে গাড়ীবোৰ ডাঙৰ-ডাঙৰ গাড়ীবোৰ ওটোৱালৈ গৈছে তাত মানে।
সেইটো হয়, কিন্তু মানুহবোৰ যায়ে আছে কেনেকে বা গৈছে। ইমান মানুহ আমাৰ ঘৰৰো গৈছে মানুহ। মই আমাৰ ঘৰৰ ওচৰৰ মানুহ গৈছে, মানে বেছিভাগ মানুহে গৈছে।
উম।
তাকে যাব লাগিছিল, তুমি তুমি ভাবি চাবাচোন, যদি যোৱা জনাবা আৰু আমি কৰ'বাত যাম বুলি ভাবি আছোঁ হয়তো মেঘালয় যাম নহ'লে আৰু তোমাৰ এই মিজোৰাম যোৱা কথা আছে।
আচ্ছা উম, যাব পৰা বৰ্তমান
ফুৰি ভাল পোৱানে নাই ফুৰি-ফুৰি?
ফুৰি বিশেষ এটা ভাল নাপাওঁ কিন্তু এনেই যাব পাৰি লগৰ লগত সেইটো হয় কথাটো। অকলে ফুৰি ভাল নাপাওঁ আৰু।
অহ, হয় আমাৰ লগৰ বা আমাৰ লগৰ কেইজনৰ লগতে যাওঁ নেকি ভাল লাগিব।
অহ, পাৰিম যাব পাৰি। এনেই কেতিয়া মানে যাম বুলি ভাবি আছা?
অহ, এই যাম আৰু তোমাৰ, তোমাৰ দুৰ্গা পূজাৰ বন্ধ থাকিব ন'।
আচ্ছা।
দূৰ্গা পূজাৰ বন্ধ তেতিয়া যাম, গোটেই কেইজনে গ'লে ভাল লাগিব যিসকলে বৰ্তমান না-নাই। মানে পাছ-পাছ কৰিছে।
হয়।
তেওঁ-তেওঁলোককো ল'ম লগত ল'ম।
ঠি-ঠিক বাৰু।
গোটকেইজন গ'লে ভাল লাগিব ন'। তোমাৰ আৰ বাকী, গোটেই কেইজন গ'লে ভাল লাগিব।
ভাল লাগিব, ভাল লাগিব সেইটো হয়।
অহ, আৰু বাকী তুমি এইকেইদিন, চিনেমা-টিনেমা চাইছানে নাই?
চাইছোঁ চাই আছোঁ চিনেমা। ঘৰত বেলেগ কাম নাথাকে ন'। চিনেমা আৰু তোমাৰ ৱেব চিৰিজ এ চাই গেম খেলি আছোঁ।
চিনেমাৰ নাম জনাবা নেকি চাবৰ বাবে যি
উম, চাব লগা তেনেকে
তেনেকেতো গম নাপাওঁ কিন্তু এখন এই বুলি নতুনকে এখন চিনেমা আহিছে, সেইখন চাব পাৰিবা।
অহ, এই নহয়-নহয় অসমীয়া চিনেমা তুমি চাইছানে নাই, এই দুখন এক দুখন ওলাইছে যে। অহ, ককা-দেউতা নাতি-হাতী আৰু এখন
নাই-নাই-নাই চোৱা নাই, নাই চোৱা নাই।
বহুত দ দৰ্শকৰ বহুত ভিৰ হৈছেতো। ভাল হৈছে বুলি কৈ আছে বহুতে
আচ্ছা মই চোৱাই হোৱা নাই চিনেমা হলত চাব যোৱা অলপমান অসুবিধা হয় ন।
তোমালোকৰ ঘৰৰ ওচৰত আছেনে নাই চিনেমা হল?
আছে আছে আছে
অঁ, আমাৰ ইয়াতে ওচৰত নাই যে অলপ অসুবিধা হয় দূৰলৈ যাব লাগে।
হয় সেইটো হয়
চাব মন আছিলে কিন্তু যোৱাৰ এলাহতে মানে মানে তোমাৰ চৱা চোৱাই হোৱা নাই কোন কোনোবা দিনাই চোৱা কথা আছ কিন্তু যাব লাগে যে ইমান আৰু ইমান বতৰ বেয়া, কেতিয়াবা একেবাৰে ৰ'দ, কেতিয়াবাৰে একেবাৰে বৰষুণেই বৰষুণ।
তে
বৰ অসুবিধা। তাকেতো আৰু বাকী?
তাকে, বাকী কোৱা তে কেতিয়া মানে যাবা তুমি?
গুৱাহাটী তোমাৰ আমাৰ কলেজ তমাৰ আমাৰ আগষ্টত খুলিব চাগে। আগষ্টৰ দছ তাৰিখ মানে যাওঁ নেকি দহ তাৰিখ মানে।
অঁ অঁ
দহ তাৰিখ দহ, পোন্ধৰ মানত যাম চাগে।
আগষ্ট।
হয় আগষ্টত তেতিয়া ক্লাছটো। কেতিয়া কৰিবা
সটোয়ে আৰু কাল ক্লাছ এতিয়া আৰম্ভ হ'ব, এইবাৰ মই সোনকালে যাম বুলি ভাবি আছো। ক্লাছ ‌প‌ এ প্ৰথমৰ পৰা কৰিম বুলি ভাবি আছো।
হয় হয়। এইবাৰ অলপমান যিহেতু বস্তুটো জটিল হ'ব চাগে। নতুন হ'ব জটিলো হ'ব অলপ চাগে।
সেইটো গ'লে কৰিলে পাছ কৰিলে গ'ম পাম চিলেবাছ যেতিয়া তোমাৰ
নাই মানে অনুমান, অনুমান কৰিছো আৰু এটা যিহেতু আমাৰ এইটো মাষ্টাৰছ লেভেলত যাব ন।
উম।
অলপ অলপমান জটিল হ'ব পাৰে মানে। ‌ উম ত
উম তাকেহে।
আৰু টিটচাৰ আহ ছাৰ বাইদেও সকলৰো মানে নতুন অভিজ্ঞতা তেওঁলোকৰ প্ৰথম চাৰি নম্বৰ স্নাতক বৰ্ষ।
উম সেইটোয়ে।
সেইবাবে সোনকালে যাব লাগিব, তেতিয়া বস্তুখিনি মানে বুজাত সহজ হয়।
সহজ হ'ব। সেইটোৱেই বুজিব লাগিব কাৰণ নতুন ন তাতেবোৰ
ভাত খালা নেকি?
ভাত খালো, ভাত খালো। বাকী কি কৰি আছা এতিয়া?
বৰ্তমানতো ঘৰতে আছো এনেই। আৰু পৰীক্ষা পাতিবোৰ দিব লাগিছিল, তাৰে বাবে মানে প্ৰস্তুতি পৰীক্ষাবোৰ দিব লাগিছিলে তাৰে বাবে প্ৰস্তুতি চলাব লাগিছিলে, কি কৰো এতিয়া?
অঁ, প্ৰস্তুতি চলাই আছা তুমি?
নাই নাই নাই মানে, অলপ চলপ এনে আ চাই থোৱা চাই আছো আৰু অলপ অলপ। কেতিয়াবা ইউটিউবত চাওঁ। এনেকে আৰু কেতিয়াবা তোমাৰ এনেকে পাই ইনষ্টাগ্ৰামতো পাই কিবা কিবি এইবোৰ এনেকে পঢ়ি থা, মাজে মাজে চাওঁ বাৰু এনেকে নহয় যে পঢ়িছো আৰু এনেকে নহয়।
অঁ।
তুমি কিবা কৰিছা নেকি প্ৰস্তুতি, তুমি কিবা কৰিছা নেকি প্ৰস্তুতি?
নাই তেনেকে কৰা নাই একো, এনেই এইটোৰ মাজে মাজে তুমি কৰা নিচিনা দেখা পালে কিবা এটা-
অহ' অঁ অঁ অঁ, তুমি কিবা- এক্জাম দিছা নেকি? এতিয়া মানে, যোৱা তাত যোৱা দিন কেইটাত
দিছিলো, গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এট্ৰেন্ একাম আছিলে, সেইটো দিছিলো।
হয় হয় হয়, হয়। ঠিক আছে, বাকী কেনেকুৱা হ'ল এক্জাম ভাল হৈছে নে?
একদম ঠিকে আছে, বগতে বেয়া হোৱা নাই।
হয় হয়, ঠিক ঠিক আছে বাৰু, তোমাল অ অ', ঠিক আছে, কথা পাতি ভাল লাগিল। পিছত কথা পাতিম দিয়া আৰু ফোন কৰিম আৰু ঠিক আছে।